হেল্ল'
অ, কোৱা।
কি কৰি আছা?
একো কৰা নাই এনেই আছো দিয়া। তুমি কি কৰি আছা?
ময়ো এনে কাম এটা কৰি আছো
উম
চা তাহ খালা
অ বাগৰিয়ে আছিলো অলপ এনেই ওলাই আহিলো আৰু কিমান আৰু বহি থাকিবা কোৱা মই বোলো অলপ এনেই অলপ অ খালো দিয়া তুমি খালা
ঊ মই খালো অলপ আগত
অ পিছে তুমি কি কৰি আছা? পঢ়ি আছা নে কিবা জব কৰি আছা?
এনে সৰু সুৰা জব এটা কৰি আছিলো
চৰকাৰী নে
হেই নহয় এনেই ওচৰতে আৰু
অ প্ৰাইভেট ন
হয় আৰু এনে সৰু এনে কামেই কৰিব পাৰি আৰু কৰিব পাৰি
এ যিয়ে কৰা বাল আৰু কিবাটো এটা কৰি আছা না সেইটোৱে ডাঙৰ কথা আজিকালিতো মানে তুমি কিবা এটা কাম কৰিবলৈ গ'লে এটা কাম যদি কৰিব যোৱা তাত আৰু দহটা মান মানুহ মানে এনেই চাবা লাইন লাগি আছে
এ বহুত বেয়া লাগি যায় টান বহুত টান পৰে
উম পিছে ঘৰৰ সকলো ভালেই
উম ভালেই তোমাৰ
অ আছে দিয়া ভালেই, এই মাজে মাজে জ্বৰ এইবিলাক হৈ থাকে গৰম আৰু
অ এ গৰমতো বহুত আছে অ কি কম
উম, এতিয়া অলপ অলপ বৰষুণ পৰি আছে দেখোন।
এইকেইদিনহে অলপ ঠাণ্ডা কৰিছে আৰু
অ পিছে তোমাৰ কামটো কি কাম
ইনে কব লে আমি টাইমিং লাগেতো আৰু আৰ্মি কেম্পত ইতৰ ৱাটাৰ চাপ্লাই আছে যে
অ
তাতে মানে পানী দিব লাগে আৰু
অ এইটোতো চৰকাৰী হয় আকৌ
সেইটো মানে চৰকাৰী মানে চৰকাৰ ফালৰ তেনেকে নাই আৰু এতিয়া মানে এনে এনেকে হেৰিকে টেম্পোৱাৰীকে এনেকে লৈ থৈ দি আছে, হেৰি হোৱা নাই এইটো।
সেই যে মাজত‌ পাইপ লগাই দিছিলে না চবৰ ঘৰে ঘৰে
নহয় সেইটো নহয় সেইটো নহয়।
সেইটো নহয় ন। আচ্ছা আচ্ছা আৰ্মি কেম্পত অ ঠিকে আছে বাৰু, লাইক থাকা কিবা এটা কৰি থাকা।
উম
মইয়ো সৰু সুৰাকে মানে প্ৰাইভেট স্কুল এখনতে মানে কিবা এটা কৰি আছো আৰু চা
অ
উম, জানাই নহয় হয়। নতুনকে সোমাইছো ও বেছি দিন হোৱা নাই, তিনিমাহ মান হৈছে চেলাৰী ই বেছি নহয় বাৰু আমাৰ প্ৰাইভেট চেক্টৰতটো জানাই স্কুল বিলাকত কিমাননো দিয়ে আৰু
জানো জানো ইমান ঠিকে আৰু
অ আৰু এই লগতে টিউচন কি কোৱা?
মানে, পিছত যদি হয় দিব আৰু দেৰিকে যেতিয়া মানে অনলাইনত লাগিব তোমাৰ এতিয়া অলপ পষ্টটোৱো মানে উম
হয় দিব কিন্তু নতুন সোমাইছোহে।
উম এতিয়া নতুনকৈ অলপ কষ্ট কৰি লাগিব আৰু এতিয়া লাগি থাকিব লাগিব
হয়, হয়।
উম।
এই লগতে কেইটামান, টিউচন কৰাও মানে।
অহ।
টিউচন কেইটা কৰাও আৰু কিবা এটা তাৰ পৰা পাও, আৰু যেনে তেনে চলি আছো আৰু দিয়া।
অ।
যেনে তেনে। অ, চৰকাৰী চাকৰি। হয়, চৰকাৰী চাকৰি পোৱাতটো বহুত ডাঙৰ কথা।
উম, কিমান। মানুহ আছে আৰু চৰকাৰী চাকৰি আজিকালি চবে ভাগ্যত। আছে যদি আৰু পোৱা যায় বা।
এটা প'ষ্ট ওলালে, কিমান লাখ মানুহ হৈ যায়।
উম।
একজাম দিবলৈ।
পষ্ট থাকিব এটাত তাৰে মানুহ থাকিব এশতা।
উম।
এশ টকাৰ ভিতৰত এতিয়া এটাহে‌ পাব।
অ। পিছে ইয়াৰ লগত কিবা বিজনেছ প্লান কৰিছা? কিবা সৰু-সুৰা বিজনেচ। কৰা নেকি? একো এতিয়াও চিন্তা কৰা নাই। ঘৰতে।
উম, ঘৰতে।
গেলামাল নে?
গেলামালৰ বস্তু আছে, এনেকে অলপ। অলপ এনেকা এক্সতা মানে। মই ঘৰৰ
ভাবি আছো কাপোৰৰ বিজনেছ এটা কৰিম বুলি। এখন দুকানৰ লগতে আৰু আৰু এখন মানে।
অ' তোমাৰো দোকানতো যত আছে মানে, তাত চেণ্টাৰ এৰিয়া নেকি মানে?
উম, চেন্টাৰ
আহ তেতিয়া হ'লে তুমি তাতে কৰিব পাৰা কিন্তু। অ'।
পইছা হ'লে মানে আৰু দোকানতো আজি এবছৰমান হ'ল।
অ, তেতিয়াহ'লে মোটামুটি একবছৰ পৰা দোকান চলাই আছা যদি আইডিয়া এটা হৈছে বাৰু।
উম।
তুমি কাপোৰৰটো তাতেই কৰিবা ন একেলগে?
অ, একেলগে কৰিম। নে এক্সট্ৰা ৰুম বনাই কিনি তাতে তাৰ লগতে, বেলেগ কাপোৰৰ
অ, অ, ট্ৰেণ্ডিং কাপোৰবিলাক ৰাখিবা চলিব চাগে ন?
উম, তাতে হেৰি পেণ্টিং মেচিনটো আনাৰ কথা ভাবিছো আৰু পইচা অলপ মিলাই কিনি।
উম।
মানে কাপোৰত পেণ্ট কৰি কৰি ষ্টিকাৰ লগাব পাৰি যে সেইটো
সেইটো তো লাভ হয় বুলি শুনিছো ন।
অ'।
এতিয়া তুমি এশ, দুশ টকীয়াতে স্পৰ্টিং এটা আনি কিনে তুমি সেইটো তোমাৰ পাকশ, ছশ অনেকাত বেছিব পৰা যায়। সেইটো লগাই কিনে ষ্টিকাৰ লগাই
অ সেইবিলাকতো বাহিৰত দামটো কম বাৰু।
উম।
আৰু তোমাৰ হ'লছেৰ পৰা একেলগে ললেতো দামটো
অ সেইটোয়ে হলেও হলচেল ললে এটা কমতে পাম।
অ অ
তাতে ষ্টিকাৰতো যদি লগাই দিব পাৰো তেতিয়া লগাই কিনে যদি আকৌ নিজে, বেচো তেতিয়া আৰু অলপ এক্সট্ৰা হ'ব বাঢ়িব
আৰু এটা বস্তু আছে নহয় এই প্ৰিণ্ট কৰিব পাৰি যে টি-চাৰ্টত। এইটো অ, অ এইটো মেচিন ন এইটো মেচিন এ কিমান মান পৰে তুমি জানা নেকি?
এইটো ইমান তেনেকে গম পোৱা নাই আজিলৈকে চাই আছো। খবৰ কৰিব লাগিব ইমান ভালকে, কথাটো ভাবিছোঁ হে খালি।
নাই এইটো ভাবিছা যে এইটো ট্ৰেণ্ডিং চলি আছে বাৰু বিজনেছটো।
উম, ট্ৰেণ্ডিঙত চলি আছে ন এইটো এতিয়া?
অ, মই মানে কি জানা মোৰতো কেপিটেল নাই মানে। মই ভাবিছোঁ, সেই স্কুলটোত সোমাই ললো আৰু টিউচন কেইটামান ললো মানে যেনে তেনে ধৰা এক লাখ দুইলাখ মান যদি টকা এটা গোটাব পাৰোঁ
উম, তেতিয়া অলপ খুলিব পাৰিবা সৰুকে ষ্টাৰ্ট কৰিব পাৰিবা।
একলাখ মান টকাটো ধৰা দোকানটো ৰেডি কৰোতেও যাবগৈ না। মোটামুটিকে আৰু, কিবা এটা আৰু- কিছুটে কৰো আৰু দোকানেই কৰো বা যিবা কিবা এটা আৰু এক লাখ টকা ধৰা-
এইবাৰ, উম পাইছো। চাই কিনে সেইটো এবাৰ ষ্টাৰ্ট কৰি লব পাৰিলে বুলি আৰু চলি যাব লাহেকে।
অ লাহে লাহে কৰিব লাগিব কাৰণ চোৱা, বেলেগৰ কাম কৰি মোৰ ভাল নালাগে। টো সঁচা কথা কিন্তু মই তেনেকুৱা বেলেগ একো কৰিবও নোৱাৰো। অ অ, আৰু দৰমহাটো কমেই হেৰেছমেণ্ট বেছি মানে। তুমি টাইমৰ পৰা আগত যাব লাগিব টাইমৰ পিছত মানে তোমাৰ ছুটিৰ পিছতো আকৌ মিটিং থাকিব। কি কৰিব লাগিব নকৰিব লাগিব তাৰপিছত যেতিয়া, তেতিয়া মানে কেতিয়াবা মানে আমাৰতো বন্ধ কমেই। মাতি দিব আকৌ যাব লাগিব তাৰপিছত তোমাৰ হয় হয় আৰু এই অনাৰবিলাকৰ অলপ মানে থাকে আৰু সিহঁত জানাই নহয় এটা মনোভাৱ। তাকো- ষ্টুডেণ্টো আছেই প্ৰাইভেট স্কুলৰ, আকৌ গাৰ্জেন বিলাকো- ল'ৰা ছোৱালীক একো শাস্তি দিলেও আকৌ, কমপ্লেইন লৈ আহিব।
অহ এটোয়া অকমান কিবা এটা ভুল পুতেকক ত নাচাই নহয় এতিয়া পুতেকে যে ভুল কৰিছে।
সেইয়া তাকে।
উম।
টি চাৰ্ট প্ৰিণ্টিং কৰা বিজনেচটো ময়ো ইউটিউবত চাইছিলোঁ কিন্তু- সেইটো ভালে লাগিছিলে কিন্তু কেপিটেল অলপ নহ'লে নহ'ব না।
উম কেপিটেলটো অলপ লাগিব উম। মই সেই কেপিটেলটো কাৰণে অলপ ৰখি আছো ৱেট কৰি-
আৰু কিবা কিবি আছে বিজনেচ। মোক আজি এজনে ক'লে সি বোলে কিবা লোকেল মুৰ্গীটো পুহি আছে। সেইটোৰ কি বিজনেচ কৰি আছে মানে, অহ।
সেই ব্ৰইলাৰটো বহুতে খুলি আছে ন এতিয়া লোকেল মুৰ্গীত খুলিব পৰা যায়।
ব্ৰইলাৰটো ধৰা লাহে লাহে কিন্তু মানুহ খাবলৈ কমাই দি আছে।
উম, লাহে- লাহে কমি ছেও আৰু লোকেলটোত মানে ইমান কষ্টও নাই তোমাৰ।
মই মানে এতিয়া হেৰিটো ভাবি আছোঁ আৰু সেই লোকেলটো যে মোৰ লগৰ বন্ধু এজনে কৰি আছে।
উম,
ভাবিছোঁ সেইটো এটা কেইটামান ট্ৰাই কৰিম লগতে স্কুলৰ লগতে আৰু মানে উম, মানে সেই স্কুলত যদি কৰি থাকো মৰ যিটো মানে দুই লাখ মান টকা এটা কেপিটেল কৰা টাৰ্গেট
উম,
সেটো কিন্তু ইমান সহজে নহবই।
অহ, সিদিনা তোমাৰ নিজৰ খৰছ তাতো কৰিব লাগিব ইণ্টাৰভিউ ফালে ঘৰ চলাব লাগিব। কাৰন এইটো টাইম লাগি যাব।
উম, তাতকে ভাবিছোঁ মই লগতে এইটো কৰিলওঁ।
উম,
এইটো যদি কৰি লওঁ তেতিয়া হ'লে মোৰ অলপ ভালেই হ'ব।
অ, এইটো যদি ইফেলে সৰু- বৰকে ষ্টাৰ্ট কৰি আ আহা তাৰপা কিবা এটা আহিব। নহয় তুমি সেইটো পইচা ধৰ তুমি তাৰ পৰা যিটো পইচা পোৱা সেইটো তুমি তাতে ইউজ থৈ কীনে তাতে হেৰি কৰি কেনে হয় যিটো বাছে ধৰ তুমি সেইটো এক্সট্ৰাকে সেইটো জমাই যাব পাৰিবা।
অ',
তুমি ভাবিব পাৰা সেইটো পইচা তোমাৰ তাত নাই ধৰ। উম, ভাবি কিনে তুমি সেইটো জমাই যোৱা বাকী তোমাৰ এতিয়া তুমি যোনটো কাম কৰি আছা সেইটোটো পইচাটো থোৱা তুমি ঘৰ চলোৱা বাকী তোমাৰ নিজৰ খৰছা কৰা।
মোৰ মানে এনে ঘৰত তোমাৰ জেগা অলপ আছে এটা সৰু -মৰু- কে ফাৰ্ম বনাই কিনে পাৰা যাব।
অহ',
এ -এ ভাবিছোঁ ধৰা প্ৰথম অৱস্থাত মই এশটামান কৰোঁ লোকেলে।
অ',
সৰু- সৰু পোৱালিটো কিনি আনিম।
অ',
সৰু -সৰু পোৱালিটো কিনি আনি উম লাগিলে দানাটো বইলাৰৰ খুৱাই চাম যদি খাই।
অ',
তেনেকা কিবা এটা কৰিব লাগিব।
উম,
এটা মানে এবাৰ মানে ইউটিউবত চাইছিলো মানে, এজন মানুহৰ এ ৰিলচ আহিছিলে মানে সেনেকুৱা ট্ৰল কৰোঁতে -কৰোঁতে পিচত মানে দেখিলোঁ হিহন্তে কি খুৱাই এ চজিনা পাত আছে নহয়
অ',
সেইবিলাক হিহন্তে খুৱাই মানে মুৰ্গীক।
অ',
তে ধুনীয়াকে একদম ফাৰ্মটো এনেকে বনাইছে মানে তাৰ ভিতৰতে থাকে মানে এইকেইটা অ, বাহিৰত ওলাবই নোৱাৰে। ৰাস্তা যোন ৰাস্তাৰ নিচিনা বনাই দিছে ওপৰে দি তোমাৰ এই জালিৰ নিচিনা মানে এনেকে ঘূৰাই কিনে গোল কৰি দি দিছে মানে। ঘূৰণীয়া সেইটোৰ মাজেদিয়ে গৈ কিনে দৌৰি- দৌৰি তোমাৰ গৈ কিনে আকৌ মুকলি ঠাইত ওলাই যায় খাই বৈ আকৌ তাই সি পিনে সোমাই আহে।
অঁ।
বঢ়িয়া লাগিছে চাই কিনে।
অঁ, কৰিব পাৰিলে ভাল বাৰু তেনেকুৱা চিষ্টেমবোৰ।
উম তাকেই মই এশটা মান দি ষ্টাৰ্ট কৰিম মই প্ৰথম। মানে এশ দছটা মান ল'ম ধৰা দছটা মান ধৰা কিবা হয়টো প্ৰব্লেমো হ'ব পাৰে। মৰিবও পাৰে বা এশ দছটা মান সৰু সৰু পোৱালি লৈ কিনে
উম।
তাৰপিছত তোমাৰ এইটো এবাৰ ট্ৰাই কৰি চাওঁ ন?
চাকৰি
তোমাৰ এইটো এই প্ৰেন্টিং মেচিনটো আনিলে তুমি? যদি কৰা মোক মো এই হোৱাটছাপত দিবাচোন, কিমান লয় কিমান কেনেকুৱা মানে কাম হয়? এইটো দিবাচোন ময়ো চাম বাৰু হা।
অঁ দিম বাৰু।
উম। মানে সেইটো মেচিনটো হ'লে কি হ'ব জানা? ধৰা তোমাৰ যেনেকুৱা মানে চয়েচ লাগে মানে
অ জনে জনে ক বিকায় এ ক ৰ ক জ।
অঁ, সেইটো এটা ভাল নহ'লে নিজৰ পছন্দ মতে বস্তু বস্তু এটা মানে ল'বলৈ গ'লে নি নি নিমিলে কেতিয়াবা। আমাৰ ইয়াত মেচিন আছে প্ৰিন্ট কৰি দিলা বাছ নিজৰ ইচ্ছা ম যিটো লাগে ওলাই গ'ল।
উম।
ল'ৰা ছো
সেইটোৱে, আজিকালিটো চবে নিজৰ এনেও অনলাইনত মানে কিছুমান বস্তু চাই ন? চাই কিনে মানে সেইটোকে বিচাৰি ফুৰে। নাপায় ন নাপায় ত মানে সেইটো সেইটো হ'লে এইটোত খেলি মেলি আছে। নিজে ক'ব পাৰিব বা ফটোখন দেখাই মানে এইটো আমি বনাই কিনে দিব পাৰিম ন?
অঁ।
উম, অঁ বেছি চেল হ'ব